শুনিছ এই নিউচ এতিয়া তই
অ মইয়ো এনে আছো চাহ খালি
নাই ৰুটিকে খালো গা চা ধুই কৰি
অ
তাৰ পিছত লেচেৰা মাহ বুট আলু ভাজি আচাৰ
অ মইয়ো ভাত কেইটামানকে খালো এ ভোক লাগি যায় নহয় ৰাতিপুৱা
অ
মাটি দালি বনাইছিলে মায়ে মাতি দালি সৈতে ভাত কেইটামান খাই লৈছো মানে কেটামান আৰু এইয়া পিছত আকৌ ভাত কেইটামান খাব লাগিব ভোক লাগিব নহয় উম ম বোলো কি কৈ আছ খবৰ তাকে লওঁ
অ আছো দে ভালে বাকি খবৰ ভাল তোৰ গা বোন
অ ভালেই দে ঠিকে আছে বাৰু বৰ্তমান গা চা উম
মানুহজন ক'ত এতিয়া একেলগে সুধিছো অ এ আমাৰ জন কামলে গল
উম
তহতৰ জন ক'ত
এ বাহ ক'ৰবাত ওলাই গৈছে আ মানে এই আ আমাৰ ঘৰত মানে গা ধুবলৈ অকণমান অসুবিধা পায় লাজ কৰে আকৌ ঘৰলে গৈছে ছে গা পা ধুবলে।
অঁ, সেইটোনো লাজ কৰা কথা নে!
কি যে হ'ব ন!
তাকেতো।
বাকী পথাৰত এতিয়া ৰোৱনী চোৱনি লাগিছেনে নাই?
পথাৰ ৰোৱনী লাগি আছে মানে এতিয়া কঠীয়া বুটলি আছে।
অঁ।
তাতে বাপ মানে উঠি পৰি লাগিছে আৰু। আৰু ঘৰৰ মানুহ এজন নহলেও আক' মানুহে বৰ অসুবিধা কৰে নহয়।
অঁ খেলি মেলি কৰে। হয় এইটো কথা, উম।
ৰোৱনী মানে ৰুব এতিয়া কঠীয়া মানে বুটলি আছে।
তিয়া ৰুলেহে ৰুব পাৰিব নহলে পানী বাঢ়ি গলে নোৱাৰিব লাহে লাহে এ মানে গম পাইছো আৰু আমাৰ এখেতে মানে ৰিডিংটো দি থাকে যে সেইকাৰণে জানো আৰু।
উম উম। পানী বাঢ়িব লৈছে নেকি?
অঁ বাঢ়িছে। এই তিনি চাৰিদিন বাঢ়ি বাঢ়ি গৈ আছে লাহে লাহে।
অঁ অঁ।
তাকে অধিক তাত বাঢ়া নাই হলেও বাঢ়িছে আৰু বৰষুণ যদি একেৰাহে দিয়ে দুদিনমান বাঢ়ি যাব।
এ আমাৰ এইখিনি জেগাত ইমান নাবাঢ়ে বাৰু।
উম। নহয় পথাৰৰ ফালে, অঁ। পুখুৰীৰ ফালে পানী হৈ যায়।
উম পানী কমিয়ে আছে। বাৰু হব লাগে হে বাৰু দেই।
অঁ, সেইটোৱে।
পানী হবয়ে বৰু । বৰষণ দিবয়ে এইটো প্ৰকৃতিৰ নিয়মে আও। অহ।
সেইটোৱে। এতিয়া দুপৰীয়া কি বনাইছে? উম।
কণী বনাইছে। কণীৰ দ'ম।
উম।
তাৰপাছতে মাটি দালি আকৌ পথাৰলৈ ভাত দি পঠিয়াইছে নহয়। ৰাতিুৱা ন তটা বজাতে ভাত পঠিয়ালে পথাৰলৈ মায়ে।
উম। এ আমাৰো তেনেকেই বনাইছে শাক তেনেকে শাক ভাজিছে।
উম-উম।
চেৰা মাহৰ ভাজি আছেই। দালি এবিধ বনাব আৰু তৰকাৰী এখনি। সেয়াই আৰু।
অহ, ভালে কৰিলেি। এয়া কেতিয়াবা নিৰামিষকেও খাই ভাল লাগে। আৰু এনেও বৃহস্পতিবাৰে মানে আমাৰ ঘৰটো অহ, মাছ-মাংস একো নাখায়।
উম কণীটো চলি যায় আৰু।
অহ, কণীতটো--কয় বোলে ব্ৰইলাৰ কণীটো বোলে খা খাব পাৰে। তেনেকে পেলাই কওঁ আমি বাৰু ইমান বিষ বিশেষ নামানুো পাব পাপাই মানে বাৰু বেছিভাগ দেই, পাপাৰ কাৰণে মানে গোটেই ঘৰখনে মানা হয়।
কওক দে এ মানে আৰু কি কৰিবি হয়। কিছুমানে কণীটো খায়। উম, কিছুমানে কণী নাখায়। হেই এতিয়া পথাৰত মানুহকো ভাত দিব লগগীয়া কথা যিহেতু হয়। এতিয়া সিহঁতকতোাই কাই দিব নোৱাৰি। দিচ হকট উম
সেইটোৱে
তেওঁলোকে স ডাৱৰীয়াই হৈ আছেচোন তহঁতৰ ফালে
অ আমাৰো ডাৱৰীয়া হৈ আছে ভাল আজি বতৰটোো আকৌ দেখি ি পেলাই ওলাই কৰি যাব পাৰি বোলে স্কুটি খন লৈ পেলাই লাই যাওঁ তেক
উম উম হয় দে বতৰটো ধুনীয়া হৈ আছে ব সুম তাক নিদিলে এনেকে থাকক বতৰো হয়
উম উম বৰষুণ দি দিলে আকৌ বোকা লেটি পেটি হৈ যায় নহয়
উম এতিয়া আকৌ বৰষুণৰ দিনত যিহে খাপ ওলোৱা হৈছে আৰু
খাপ ওলাইছে নেকি তহঁতৰ ফালে
আমাৰ ফালে উৰুৱোৱা নাই এই মোৰ লগৰ এজনী আহে কালি কলে একে বোলে ঘণীয়ে কবলৈ ভৰি ওচৰেদি বোলে সাপ এডাল গৈছে মোক কৈছো হালধীয়া কোলা খাপ বোলে মই বোলোালধীয়া পোলাকি এনেকে ৰিং ৰিং কেে আছে ন হয় ৰিং ৰিংকে আছে নেকি সুধিলো কৈছে অ ৰিং ৰিংকে আছিলে
উম অ ইমান চিনিও নাপাও নহয় ভাৱ
এা মই সুধিছো সৰু নে ডাঙৰ তেতিয়া কৈছে ডাঙৰ বুলি কৈছে নহয় তেতিয়া মানে গম পাইছো একে গলা খাপ ত এই হালধীয়া কোলা যে গুৰ গুৰ কে যে ঘৰ ঘৰ সঁতকে গাটো সেইটো
বাপৰে এইবিলাক উম অনিষ্ট কৰিব হ'ব নহয় এইবোৰ বস্তুৱে
ছোৱালীজনী ভৰি ওচৰতেে গৈছে মানে ভয় লাগি গৈছিল মোক শুনি কৈছো তাকে ফেনাইল তাকে কিনি আনিবো দিবি চাৰিও পালে
সৰু ল'ৰা ছোৱালী থাকিলে দিগদাৰেই ঘৰত তহঁতও ভাগিন জনী আহি থাকে নহয় অকনমান খাবি ।
নাই আমাৰ এফালে পৰাাৰও ইফালে যোৱা নহয় সৰু ল'ৰা ছোৱালী নহয় পিট পিটাই ঘূৰি ফুৰে হয় দে ঠিকেই কৈছ বাৰু
উম সেইটয়ে আমাৰ ভাগিনটোটো আহিলে কৰিলে চকু দিয়ে থাকো ভয় লাগে নহয় তাই বাাকো তাক তাকে ফোন কৰি কওঁ
উম অ সিহঁতৰ সেইফালে আৰু সাপ আছে ভয় লাগে উম পুখুৰীতটো সাপ থাকেই দেখ
সেইটোৱে আৰু সাপবোৰে পুখুৰী কানে কাণে পুৰা হেৰি কৰি থাকে আহ গাটো জিৰাই থাকে ন উম সেইটো কাৰণে আৰু
সিহতে ইমান ওচৰলে ওচৰলে যায় পুখুৰীৰ হয় নাখায়
অ দে তথাপিও মন কাণ কৰিব লাগে কে
অ অ অ তাই চাব বাৰু তাই জ্বৰ ভাল পাইছে নেকি চাগে কন
অ অলপমান ভাল পাইছে ইয়াত বৰ কষ্ট পালেও তাই ছোৱালীজনী
মাহী মাইকী মাহী মাইকী আৰু
সেইটয়ে আগতে ভাবিছিলো মাহী মাইকী বোৰেও আঁকোৱালি ল'ব পাৰে কিন্তু
উ সেইটোয় কিন্তু যিমান । নহক দেই আমাৰ ভতিজাাটোক মাহী মাইকিয়ীয়ে হৈ পেলাইও যেনেকে মৰম খিনি দিছে সেইখিনি কিন্তু হব নোৱাৰে উম নিজৰ লৰা ছোৱালীৰ নিচিনা নিজে নাখায় তাক বৰ ভাল মানে ভাল পাইছো আৰু উম
হে মৰম চেনেহেও মানুহক হেৰি কৰে জীয়েকেও সেইখিনি মৰম দিছে কাৰণ কিছুমানক দিলেও ব একো হেই নাই
সেইটয়ে গিৰিয়েকে সেইখিনি বা ঘৰৰ মানুহে সেইখিনি গিৰিয়ে ঘৰৰ মানুহৰ কথা নকওঁ গিৰিয়কে সেইখিনি শিক্ষা দিছে যে মোৰ ল'ৰাটো তোৰো ল'ৰা হয় তই মোৰ ঘৈণী যিহেতু । এইটো তোৰো সন্তান সেইটো শিক্ষা দিছে কাৰণে বুজিছে আজি মৰমিহঁতৰ বাপেকে মাক ক'ক সেইখিনি শিক্ষা নিদিলে কাৰণে আজি সেহেতে নিজৰ ছোৱালী কেইজনীক কি মৰমত ৰাখে আৰু এইক কিমান কষ্ট দিছে। কিমান পিতন দিছিলে ইমান বেয়া লাগে।
বৰ কষ্ট পালেও লৰা ছোৱালী কেটাই। বেয়াও লাগে জন্ম পাই আৰু সিহঁতক এতিয়া বেয়া বুলি কেনেকৈ কম বাপেক মাকৰ কোনো মানে সংস্কাৰ নাপালেই
হয় দে সৰুতে বৰ মাকে অহ সৰুতেই বৰ মাকে এৰি থৈ গল মানিয়ে ললো। মাক বেয়াই বাপেকেটো ভাল। কৰিব পাৰিলে হয় দেচোন।
জনীয়ে সদায় মানে হেৰি কৰিবই ভাল পথত যোৱাবই কেতিয়াওতো চুৰ হব নিদিয়ে নিজৰ মাক- মাক জনীয়ে নাখাই থাকিব লাগিলে মাকে উম মাকে খুজি আনিব লাগিলে তথা তথাপিও মাকে
মাকে লাগিলে চুৰ কৰিব- মাকে লাগিলে চুৰ কৰিব ল'ৰা ছোৱালীক খোৱাবলে কথাটো কৈছো মই কয় যে মানে নিজে নোখোৱাই সেই কৰে বুলি অহ তেওঁ ল'ৰা ছোৱালীক নিশি শিকাই আৰু দেচোন । সেয়াই আৰু।
মোৰ শুনিয়ে ইমান বেয়া লাগিছে নহয়। এই তাইৰ বেমাৰ বুলি যেতিয়া শুনিলো এইটো মানে বেয়াও লাগিছে মন বোলো এতিয়া মানুহবোৰ বোলো কেনেকুৱা ইমান বোলো স্বা
আতৰি গুচি গৈছেগে আমি যে গৈছিলো তাই- -তাই বমি কৰি ভাত হে বমি কৰিছে আকৌ। মানে অৱস্থাটোয়ে নাই দেখা নাই শুকাই খীণাই অবস্থা পাই নে।
হয় দে।
উম,
কি যে হব মানুহবোৰ
সেনেকে আৰু চলি আছে অহ।
কিবা এটা কপালৰ দুখ বুলি মানি ললেই হ'ল আৰু। উপায়তো নাই।
সেয়া সেই সৰু ছোৱালীজনীক সিদিনাখন অট পিনি জংঘল কাটিবলৈ দিছে । তাই কাটিছে ন দেখি । বেয়াও লাগিছে মোৰ হাজিৰা মানুহ এজন আনি তিনিশ টকা মানত কাটাই লো
অ কলে এতিয়া বেয়াই শুনিব কিন্তু মানে । কথাটো হ'ল এনেই শুনা মতে আৰু সিহঁতি বোলে ৰাতি বোলে একদম মানে মদ খাই মাতাল হৈ ছোৱালীজনীক মাৰে আৰু লৰা মানুহে নহয় । সেই মাহী মা একজনী । আৰু মাহী মাকজনীৰ মাকে
হম ।
আতি পাঠ এতালকে । মানে ওচৰৰ মানে আমিও ওচৰৰ অ আমাৰ ঘৰৰ ভিতৰত টো শুনা নাপায় এ আমাৰ বৰ্তাহতক ঘৰৰ গোটেইোপ শুনা প ন
অ উম হয় দে তাত বহঁতৰ ঘৰত থাকোতে ইমান ভালকে আছিলে । এয়াতে কষ্ট খাবলৈ আহিছে । শুনিছো তো দেখিছো ফলা কাট কৰি দি মাৰিছে সেইদিনাখন । বহু বেয়া লাগিছে সুনিয় কিছুমান মাহী মাইকী থাকে নহয় চা আমাৰ মুখত । আগতে এতিয়া দুটা পাৰ্থক্য হ'ল । মাহী মাইকীবোৰ কেনেকুৱা । এজ এগৰাকী কিমান ভাল । এগৰাকী কিমান বেয়া পাৰ্থক্য । য'ব মাহি মাহ কি যে ভাল সেইটোও ক'ব নোৱাৰি চব মাহী মাহীকী যে বেয়া সেইটোও কব নোৱাৰি
সেইটোোৱ এমাহী মাহ হলি বুলি ইমান কষ্ট দিব নালাগে আৰু
উম উম সেইটোোৱেতো আমাৰ ভতিজাটোক জানো মৰম চেনেহৰ দেখা নাই
উম
সেয়াই কিমান মৰমত ৰাখিছে কিমান দুষ্ট দেচোন সি তেওঁতো এটা তু তু বুলিও এই । টো এটা শব্দ নকয় মাকে । নিজৰ মাইকী নিচিনা মৰম কৈছে অহ, ঐ অহ, শুন এক ভালে আহা। কি কৰিছা? তেনেকে
অহ, তেনেকে মাতে। আমি হলেও টাক-টান পাওঁ। সি যে বহুত দুষ্ট। তথাপিও তাই যে বেলেগৰ মাক হৈ পেলাইো যেন সি, তাই মানে গোটেইখিনি যে মিলাই পেলাই কেনেকে মানে চম্ভালিব পাৰিছে ন?
সেইটোৱে, সেইটোৱে ভাল লাগে। উম, ছবি নোৱাৰে হয়। বাৰু দে হ'ব দে নহ'লে।
উম, ঠিকে আছে নহলে ৰাখো দে হা?